অ'।
অ', বন্ধু শুনিছা?
অ', হয় শুনি আছো।
অঁ, তাকেই ভালনে বোলো?
অ', অ' ভালে ভালে, তোমাৰ ভাল?
আছো দিয়া ভালে, তাকে আজি বহুত দিনৰ মূৰত বোলো এটা বিষয় লৈ আলোচনা কৰো।
অ', কি বিষয়?
তাকে, আজি মোৰ বিষয়টো হৈছে কৃত্ৰিম বুদ্ধিমত্তা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। যানাই যিহেতু
অ', খুব সুন্দৰ, ভাল বিষয় এটাৰ কথা ক'লা তুমি।
অঁ, হয় হয় তাকে মানে কিন্তু এই এ আই টো মানে যিহেতু মানে আজিকালি মানে কিছুমান মানুহ আচলতে কি এই বস্তুটো ভালদৰে নাজানাই হয় নে বাৰু?
উম, হয় হয় একদম ঠিক হয়। সেইটো ঠিক মানে এই তোমাৰ এই বিশেষকৈ মোৰ মতে অনলাইন শিক্ষা মানে যথেষ্ট উপকাৰী। যেনেকৈ ধৰা মানে ঘৰতে বহি ক্লাছ কৰিব পাৰি। সময় বাচছে, অ', তাৰপিছতে তাৰ লগতে মানে অনলাইন মাধ্যমৰ শিক্ষাৰ লগত আজিকালি এ আই টো মানে একলগ হৈ গৈছে নহয় নে?
ঠিকেই, ঠিকেই, ঠিকেই, ঠিকেই কৈছা, ঠিকেই কৈছা, তাকে। মানে মানুহৰ বুদ্ধিমাত্ৰা যোনটো অনুকৰণ কৰাৰ চেষ্টা আৰু
উম, উম, উম হয় ঠিক কৈছা, উম মোৰ মোৰ সহজ ভাষাত ক'বলৈ গ'লে মানুহৰ দৰে মানে চিন্তা শিকিব বা আৰু সিদ্ধান্ত ল'ব পৰা কম্পিউটাৰ কম্পিউটাৰ ব্যৱস্থাকে কে এ আই বুলি কয় হয় নে নহয়?
ঠিকেই, ঠিকেই, ঠিকেই, ঠিকেই, ঠিকেই কৈছা। যেনে আজিকালি এ আই টো জানাই চেট জি পি টি গো গল এচিষ্টেণ্ট, ছিৰি আৰু মনত থাকিলে তোমাৰ এলেক্সা বুলিও কয় নেকি? এই তেনেকুৱা ধৰণৰ আজিকালি এপসমূহত দেখাব দেখিবলৈ পোৱা যায়।
তুমি কেতিয়া প্ৰথম এ আইৰ বিষয়ে শুনিছিলা?
মই ক'ভিডৰ পিছৰ পৰা বেছিকৈ শুনিবলৈ পাইছিলো। কিন্তু আগতে চিনেমাত আমি দেখিছিলো কেতিয়াবা কেতিয়াবা। এ আই বুলি মানে কিবা এটা শুনিছিলো, কিন্তু ইমান গ'ম পোৱা নাছিলো। কিন্তু ক'ভিডৰ পিছত মানে, অতি ভালকৈ জনা হ'লো আৰু, কি মান
উম, হয়। মোৰো তেনেকুৱাই, তেনেকুৱাই আছিল মানে আগতে ভাবি ছিলো এ আই মানে কেৱল মানুহৰ দৰে
হয়, হয়, হয়, অ', ঠিকেই। কিন্তু আচলতে এ আই কেৱল মানে ৰ'বট নহয়। আজিকালি মোবাইলৰ ফোনতো এ আই আছে হয় নে?
উম, হয় হয়।
উম।
অ', মানে হেৰি অ' কেনেকৈ অকণমান কোৱাচোন?
তাকে। আজিকালি মানে কেমেৰাৰ ফিল্টাৰ বুলি চালেও চাবা আৰু মুখ চিনাক্তকৰণ অটো কাৰেক্ট, ইউটিউবৰ ৰেকমেণ্ডেশ্যন এইবিলাক এইবোৰ এ আই ব্যৱহাৰ
অ', বা আমি মানে দৈনন্দিন জীৱনত এ আই ব্যৱহাৰ কৰিছো যদিও হয়তো গ'মেই নাপাওঁ।
হয় হয় হয় তাৰে ঠিক কথা মানে নেটফ্লিক্সত তুমি চিনেমা চোৱা তাৰ ভি ভিত্তিত নতুন চিনেমাৰ পৰামৰ্শ দিয়াটো এ আইৰে নহয় নে বাৰু।
ৱাহ তোমাৰ মতে এ আই আটাইতকৈ ডাঙৰ সুবিধাটো কি?
মোৰ মতে সময় বচোৱা, মানে যি কাম মানুহে ঘন্টাৰ পিছত ঘণ্টা কৰি থাকে, এ আই যে ক'ম সময়তে কৰিব পাৰে সেইটো এটা মানে ভাল আৰু, উম।
উদাহৰণ দিব পাৰিবা।
উদাহৰণ স্বৰূপে তোমাৰ ধৰা ডাটা বিশ্লেষণ অনুবত অনুবাদ ই-মেইল লিখা তথ্য বিচৰা
উম হয় মানে চাইজ তহঁততো এ আই ব্যৱহাৰ কৰা হয় বুলি শুনিছো।
হয় হয় কিছুমান মানে মোক চিনাক্ত কৰা মানে এক্সৰে কৰা বিশ্লেষণ কৰা চিকিৎসাত সহায় কৰা এইবোৰত এ আই ব্যৱহাৰ হয়।
অ কৃষি ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি নেকি?
অ নিশ্চয় এ আই তোমাৰ সহায়ত খেতি অৱস্থা নিৰীক্ষণ উম আহ আৰু বিশ্লেষণ কৰিব পাৰি উদযাপন বৃদ্ধি কৰাত সহায় কৰে কৃষকসকলৰো বহুত সহায় হয়, কৃষিক
আ কিন্তু এ বহু মানুহে ভয় কৰে যে এ আইয়ে চাকৰি মানে চাকৰিটো মানে তেওঁলোকৰ কাঢ়ি নিব নেকি
হয় হয় ঠিকে কৈছা, ঠিকে কৈছা মানে সেই ভয়তো একেবাৰে অমূল্যক নহয় কিন্তু
উম
কিছুমান সাধাৰণ কাম এ আইয়ে কৰিব পাৰিব।
অ তেন্তে মানুহে কি কৰিব?
মানুহে নতুন দক্ষতা শিকিব লাগিব, ইতিহাসত নতুন প্ৰযুক্তি আহিলে কিছুমান চাকৰি নষ্ট হৈছে। কিন্তু নতুন চাকৰিও সৃষ্টি হৈছে কিন্তু।
অ মানে এ আই কিছুমান চাকৰি নষ্ট কৰিব, কিন্তু নতুন সং অ ন নতুন মানে নতুন সুযোগো আনিব নে
অ ঠিকেইতো ঠিকেই ঠিকে কৈছা ঠিকেই, অ।
তত এ আইৰ প্ৰভাৱ কেনেকোৱা?
আহ শিক্ষা ক্ষেত্ৰত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত সহায়ক। কঠিন বিষয়টো মানে সহজে বুজাব পাৰে ব্যক্তিগত মানে, শিক্ষাও দিব পাৰে।
অ হয় হয় হয়। উ কিন্তু যদি মানে ছাত্ৰ ছাত্ৰীসকলে এ আইৰ ওপৰত বেছি নিৰ্ভৰশীল হয়
হয় সেইটো কিন্তু সমস্যয়া হ'ব পাৰে কিন্তু। আমি নিজৰ স্নক স্নক্তি কমি যাব পাৰে।
উম উম উম উম, মই ভাবো এ আইক সহায়ক হিচাপে ব্যৱহাৰ কৰিব লাগে। বিকল্প হিচাপে নহয় নে কি।
একদম একদম মানে এ আই সহায় কৰিব মানে কিন্তু শেষ সিদ্ধান্ত মানুহে লোৱা উচিত। হয়নে বাৰু।
অ এ আই মানে বিপদজনক দিশ কি কি?
বিপদ দিনৰ শেষ হবলৈ হলে পুৱা তথ্যৰ সৃষ্টি দ্বীপ মানে দ্বীপ ফেক ইংৰাজীত ক'বলৈ গ'লে দ্বীপ। ভিডিঅ' আহি থাকে, গুপনীয়তা বাবে সমস্যা হৈ পৰে বহুত। আৰু অপব্যৱহাৰ হব পাৰে, অঁ।
বুলি যে কলে ডিফে্ট মানে কি?
দ্বীপ মানে হল এ আই ব্যৱহাৰ কৰা মানুহৰ নকল ভিডিঅ'। আ- মাত, মাত সৃষ্টি কৰা ভিডিঅ'। যিটো কেতিয়াবা বিপদজনক হ'ব পাৰে, তুমি দেখিছাই চাগে।
অঁ, সঁচাকৈ চিন্তাৰ বিষয় দেখোন।
চিন্তাৰ বিষয় থাকে, সেইবোৰ মানে এ আই ব্যৱহাৰকাৰী নীতি নিয়ম থাকিব লাগে।
উম, উম। তোমাৰ মতে- এ আইয়ে মানুহতকৈ বেছি বুদ্ধিমান হ'ব পাৰে নেকি?
কিছুমান নিৰ্দিষ্ট কামত হয়তো পাৰে। কিন্তু- মানুহৰ অনুভূতি- নৈতিকতা আৰু সৃষ্টিশীলনতা অন্যান্য, হয়নে কোৱা চোন?
মইয়ো সেইটোয়ে ভাবো নাথাকে।
অঁ, তাকে ঠিক কথা মানে এ আইয়ে যে তথ্য বিশ্লেষণ কৰিব পাৰে। কিন্তু- সহানুভূতি দেখাব নোৱাৰে কিন্তু।
অঁ, ভৱিষ্যতে এ আইয়ে আমাৰ জীৱন কেনেকৈ মানে সলনি কৰিব বুলি তুমি ভাবা?
অঁ, মানে অধিক মানে, স্মাৰ্ট চিটি বুলি শু শুনিবলৈ পোৱা যাব। স্মাৰ্ট- হোম, চেল্ফ ড্ৰাইভিং কাৰ এইবোৰ বাঢ়িব চাগে।
চেল্ফ ড্ৰাইভিং কাৰ! চেল্ফ ড্ৰাইভিং কাৰক তুমি বিশ্বাস কৰিবা নেকি?
আৰম্ভণিতে অলপমান ভয় লাগিব, কিন্তু যদি ইয়াৰ নিৰাপত্তা প্ৰমাণিত হয়- তেন্তে নিশ্চয় ব্যৱহাৰ কৰিম।
ভাৰত এ-আইৰ ক্ষেত্ৰত আগবাঢ়িব, আগবাঢ়িছে নেকি?
ভাৰতে বাঢ়িছে কিন্তু নিশ্চয় মানে বহুত ভাৰতীয় কোম্পানী আৰু - শিক্ষা প্ৰতি প্ৰতিষ্ঠানে তোমাৰ এআই গৱেষণাত কাম কৰি আছে।
অসমৰ তেতিয়াহ'লে এই যে যুৱক যুৱতীসকলেও এ আই শিকিব লাগিব, নে কি?
একেবাৰে একেবাৰেই লাগে, মানে ভৱিষ্যতৰ চাকৰিৰ বাবে- এ আই মানে মৌলিনীয় জ্ঞান বহুত উপকাৰী।
উম, উম, উম। যদি তোমাক সুযোগ দিয়া হয় এ আই সহায়ত কি সৃ- সৃষ্টি কৰিবা?
মই কিন্তু প্ৰথমতে মানে কৃষকসকলৰ বাবে - সকলৰ বাবে মানে অসমীয়া ভাষাত সহায় কৰিব পৰা এটা এ আইৰ- এপ বনাম। তুমি?
অঁ, অঁ। মই শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য অসমীয়া এ আই সহায়ক বনাম। মানে শিক্ষাৰ ক্ষেত্ৰত সহায় হোৱাকৈ।
অঁ, সেইটো বহুত ভাল চিন্তা কিন্তু।
তোমাৰ মনত এ আই ভালনে বেয়া?
এ আই নিজে ভাল বা বেয়া নহয়, কিন্তু মানুহে ইয়াক কেনেকৈ ব্যৱহাৰ কৰে সেইটোহে মূল কথা। হয়নে বাৰু?
একদম। যেনে তোমাৰ- ছুৰী যেনে ৰন্ধনতো ব্যৱহাৰ হয়, আকৌ ক্ষতিও কৰিব পাৰে, হয়নে?
ঠিকেই-ঠিকেই-ঠিক ঠিকেই ঠিক কৈছা মানে সচেতন আৰু দায়িত্বশীল ব্যৱহাৰকাৰীয়ে ইয়াৰ সফলতা নিৰ্ধাৰণ কৰিব লাগিব।
উম। শেষত মই ক'ম যে এ আইক মানে ভয় কৰাৰ প্ৰয়োজন নাই কিন্তু ইয়াক বুজি ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, নে কি কোৱা?
হয়-হয়-হয়। মানে আজিকালি তোমাৰ মানে কি সৰু সৰু ল'ৰা-ছোৱালীও চাবা মানে এটা বেয়া দিশো আছে, মানে সৰু সৰু ল'ৰা ছোৱালী মানে স্কুলত নুবুজি স্কুলত মানে বেছি পঢ়া-শুনা নকৰি যদি ইয়াতে বহুত নিৰ্ভৰশল হৈ থাকে। সেইটো এটা বেয়া কাৰণ বুলি ভাবো মই।
হয় হয় সেইটো হয় কিবা সৰু সুৰা মানে প্ৰশ্ন এটা বুজি নাপালেও মানে এ আই দ্বাৰা সুধি বা কিছুমান এই ঘৰুৱা বিকল্প কাম কৰিব লয় যদি, সেইবোৰো মানে সকলো এ আই সহায়তে কম সময়ৰ ভিতৰত তেওঁলোকে প্ৰস্তুত কৰি জমা দিয়ে এতিয়া সেইটো অ মানে কিছু ক্ষেত্ৰত বেয়া হৈছে মানে তেওঁলোকৰ মানে নিজৰ যি মানে আমি আগতে নিজে বিচাৰ বিবেচনা কৰি নিজৰ মগজুৰে লিখিছিলোঁ সেই মানে লিখিছিলো এতিয়াটো সেয়া প্ৰায় মানে এ আইৰ সহায়ত লিখা হয়, তেতিয়া তেওঁলোকে মানে ইমান এটা মানে তেওঁলোকৰ চিন্তা কৰা শক্তিটো কমি আহা যেন মই ভাবিছো।
ঠিকে কৈছে, ঠিকে কৈছে, ঠিকে কৈছে, মানে কি আৰু অনুশীলনতাটো কমি গৈছে সিহঁতৰ বাবে। মানে যিটো আগতে অনুশীলন কৰিছিল নোৱাৰিলেও কিবা এটা চেষ্টা কৰিছিল সিহঁতে, মানে কৰিব পাৰিব বুলি। শিক্ষকো সুধিছিল আজিকালি মানে এইটো কমি গৈছে মানে এ আই তে কৰি দিয়ে চব।
উম উম উম আজিকালি মানে শিক্ষকক মানে এ নুসুধাকে মানে তেওঁলোকে ইয়াৰ ফলত কিন্তু মই এটা ভাবো যে, যি মানে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত যি মানে সম্পৰ্ক আহ সেই সম্পৰ্ক মানে অলপ বাঘাত জন্মা বুলি মই মানে অলপ ভাবো আৰু নিজে।
ঠিক কৈছা, ঠিক কৈছা, ঠিক কৈছা তোমাৰ মই তাকে ভাবিছো মানে মানে শিক্ষকৰ দূৰত্ব তো বাঢ়ি গৈছে আজিকালি এনেইবিলাক কাৰণৰ কাৰণে। য'ত আই এতিয়া পটককে কৰি দিয়ে সেই তোৱে।
হম।
এ এইটো এটা বেয়া দিশ বাৰু এইটো সৰু ল'ৰা-ছোৱালীক আমি বুজাব লাগিব যে এয়াই বস্ত হয় নোকি।
অ-অ-অ ইয়াৰ ব্যৱহাৰ শিকাব লাগিব মানে। কেনেধৰণে কি সময়ত ব্যৱহাৰ কৰিব লাগে।
হয় হয় এই ব্যৱহাৰটো বহুত দৰকাৰী যিহেতু এ আই মানে আজি কালি নোহোৱা নহ'লে নহয়ে আৰু হয় নে এ এইটো আজিকালি চবতে প্ৰয়োজন।
উম।
মানে কিছুমান কিছুমান যদি এবিলাক যিহেতু কলোৱেই ডিপ ফেক ভিডিঅ' এইবিলাক যদি কমি যায় সেইটো যদি বুজা হয় এইবিলাকৰ কাৰণে।
এনেকুৱা কাম বিলাক মানে যা তে নকৰে আৰু ইয়াৰ পৰা, তেনে সেইটোৱে আমি আহ্বান জনাম।
এইটোৱেই ভালটো এই আজি এ আইৰ বিষয়ে আলোচনা কৰিলো। ভাল লাগিল কৰি। তাকেই আৰু আগন্তু দিনতো আমি কিবা কিবি আলোচনা থাকিলে উম কৰিম বাৰু তাকে তাকে তাকে তাকেই ভাল লাগিল কৰি ফালে। ঠিক আছে বাৰু ধন্যবাদ দিয়া।
হয় ধন্যবাদ।